হেল্ল'?
শুনিছা নে বাৰু মোৰ মাতটো বাৰু শুনিছো শুনিছো কোৱা।
কি কৰি আছা?
মই আছো এনে গৰম যিটো পৰিছে বিছনাতে বহি আছো।
আমাৰ ফালে ইমান নাই বাৰু বৰষুণ দি আছে।
অ', বৰষুণ দিছে নেকি এতিয়া তাত?
উম, বৰষুণ দি আছে।
অ'।
এতিয়া মই তোমালে ফোনটো কৰিলো এটা বিশেষ কাৰণত।
কোৱাচোন বাৰু কি কাম?
মানে তোমাৰ এতিয়া অসমৰ এতিয়া তোমাৰ সংস্কৃতি আৰু ধৰ্মক লৈ বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য মানে এটা পইচা ঘটা এটা প্ৰক্ৰিয়া কৰি তুলিছে।
হয়।
তাৰ ভিতৰতে তাৰ বিষয়ে তোমাৰ লগত আলোচনা কৰোঁ।
নিশ্চয় পাৰিবা এইটো এটা ভাল বিষয়।
হয়। তুমি এতিয়া কি বুলি ভাবা এইটো এইটো শুদ্ধ প্ৰক্ৰিয়া নে? এইটো এটা শুদ্ধ প্ৰক্ৰিয়া নে নে ধন অৰ্জন কৰাটো? ভাওনা মানে এনে সংস্কৃতিৰ
অন ধন অৰ্জন কৰাটো বুলি ক'বলৈ এটা প্ৰক্ৰিয়াটো হয়টো শুদ্ধ প্ৰক্ৰিয়া। কাৰণ প্ৰতি সময়তে তোমাৰ টকা-পইচা বা ধন নহ'লে তুমি একো এটা কাম সিদ্ধি কৰিব নোৱাৰা।
হয়।
কিন্তু আমাৰ যিখিনি মহাপুৰুষ। উ, মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱা। হৰিদেৱ এইখিনিয়ে আমাৰ যি যি অৱদান আগবঢ়াই থৈ গ'ল।
হয়।
সেইখিনি অৱদানক কেন্দ্ৰ কৰি কৰা বেপাৰ বাণিজ্য়বোৰে মানে তোমাৰ এটা সু পথ নহয় মানে গ'ম পাইছা?
হয়, হয়।
এতিয়া আমি দেখিবলৈ পাইছ যে শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি ভাওনা।
হয়।
যি ভাওনা সংস্কৃতিৰ যি নাট বা যি বৰগীত আমালৈ আগবঢ়াই থৈ গ'ল।
হয়।
সেইখিনিক কেন্দ্ৰ কৰি এছাম লোকে এ, তোমাৰ মনোৰঞ্জনৰ ক্ষেত্ৰৰ লগতে এক বাণিজ্য়িক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰি পেলালে।
হয়।
এতিয়া চাবা তুমি ময়ো য'ত ত'ত ভাওনা কৰি ফুৰো।
হয়, হয় গ'ম পাও বাৰু
হয় কিন্তু এই শংকৰদেৱে, যিখিনি আমাৰ ভাওনা, সংস্কৃতি আমাৰ প্ৰদান হিচাপে আগবঢ়াইছিলে সেই সংস্কৃত আছিল সেই বাবে আগবঢ়াইছিল যে তেওঁ বিশ্বা, কৰিছিল যে অসমীয়া যি যুৱ, সমাজ বা অসমীয়া, নৱ বৈষ্ণৱ ধৰ্মৰ, জৰিয়তেই যুৱ সমাজ বা অসমীয়া। যিখিনি জনসাধাৰণ সেইখিনিয়ে বুজিব যে এই সংস্কৃতিৰ মহিমা আৰু শ্ৰীকৃষ্ণকে, কেন্দ্ৰ কৰি আমাৰ দেৱ দেৱীসকলৰ যি আহ শক্তি।
হয়।
সেই শক্তিৰ জৰিয়তে কি কি কাৰ্য সাধন কৰিছিল আগতে।
হয় তোমাৰ এতিয়া এটা কথা চাবলৈ গ'লে তোমাৰ কিছুমান এনেকুৱা সাংস্কৃতিক কিছুমানে মানে। ওপৰৰ মানে ধৰি লোৱা। দগ বাজি কৰি পেলাই পইচা অৰ্জন কৰিবলৈ চাই।
হয়।
ধৰি লোৱা এখন ভাওনা, নামত তোমাৰ মানে ভাওনাখনত খৰচ যিটো খৰচ হ'ব। তাতকে মানুহ মানে সমাজৰ পৰা ওৰঞ্চি পইচা তোলা দেখা যায়।
হয়।
নাৰ এই বিষয়ে তুমি কি বুলি ভাবা।
আচলতে সমাজৰ পৰা ওৰিঞ্চি পইচা তোলা মানে কি গম পাইছে বিষয়টো মানে এ এনেকুৱা হৈছে কিছুমান যি তোমাৰ এখন ভাওনা, পাতিবলৈ যি সাহাৰ্য। মানুহৰ পৰা তোলে।
হয়।
এ আৰু সেই সাহাৰ্য খিনি তুলি মানুহক প্ৰদৰ্শন কৰিবলৈ এখন ভাওনা। অনুষ্ঠিত কৰে সেইটো ঠিকেই আছে।
হয়।
কিন্তু সেই সাহাৰ্যটো সিহঁতি ইমানটো পৰিমমানত তোলে যে তাৰ তোমাৰ ধৰা হাড্ৰেডৰ পৰা ছিক্সটি পাৰ্চেন্ট সিহত তলৈকে মানে ৰৈ যায় মানে কি? জোখতকে অধিক মানে তেওঁলোকে সাহাৰ্য্য সংগ্ৰহ কৰে।
হয়।
আচলতে ম চব মানুহে স্বাৰ্থৰ কাৰণে নিজৰ প্ৰফিটটো চাই।
হয়।
সেইটো কথাটো।
এতিয়া তোমাৰ ভাও এখন ভাওনা, কৰিবলৈ যে বিভিন্ন কষ্ট হয় সেই কষ্ট খিনি এটা মূল্যয় লোৱাটো এটা তোমাৰ মই ভাবো সেইটো ভাল কিন্তু যদি ভাওনা, নামত কিছুমানে মানুহ কিছুমান মানুহক ঠগি যদি। পইচা এতিয়া মোৰ সেইটো ভুল বুলি ভাবো।
হয়।
হয়। এতিয়া তোমাৰ এখন ভাঙনা কৰিবলৈ মানে লোকৰ বিভিন্ন কষ্ট হয়।
হয় হয়।
হয় হয়। তোমাৰ আমিও ভাওনা কৰা মানুহ কিন্তু তেনেকে বহুত বগা বাজি কৰে।
হয়।
হয়।
সেই ক্ষেত ক'বলৈ গ'লে মানে সকলো নহয়, কিছুমান এনেকুৱা লোক আছে যিয়ে ভাওনা সংস্কৃতিৰ বাবে অস অসমীয়া সংস্কৃতিক ভাল পায়।
কিন্তু তাৰ মাজতে কিছুমান এনেকুৱা ঠগ প্ৰবঞ্চক আছে যিয়ে সংস্কৃতিটোক বেচিবলৈ বিচাৰিছে।
হয় হয়।
আৰু আমি যুৱ সমাজৰ একোজন ব্যক্তি হিচাপে এই সমাজৰ যি আবৰ্জনা যি অসমীয়া সংস্কৃতিটোক বিকিবলৈ চেষ্টা কৰি আছে।
হয়।
নিশ্চয় এওঁলোকক অঁতৰাই আমি সমাজখন নিকা কৰিব লাগিব।
হয়।
আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে আমালে যি অমূল্য অৱদান হিচাপে বৰগীত, ভটমা, টুতয় চপয় বা ভাওনা সংস্কৃতি যিখিনি আমালে আগবঢ়াই থৈ গ'ল
হয় হয়।
সেইখিনি আমি সংৰক্ষণ কৰি বা প্ৰদৰ্শন কৰি ভৱিষ্যত যি প্ৰজন্ম তেওঁলোকক শিকাব লাগিব যে অসমীয়াৰ জনমানসত বা অসমীয়াৰ সমাজত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ কিমান।
হয়।
যাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মই শিকিব পাৰিব যে শংকৰদেৱ কোন আছিল মাধৱদেৱ কোন আছিল।
হয়।
তেওঁলোকৰ তেওঁলোকে অসমীয়া সমাজখনক স্বীকৃতি প্ৰদান কেনেকে কৰিলে
হয়।
এইখিনিয়ে কথা।
হয় হয়। ইয়াত তোমাৰ অহ ন আমাৰ শংকৰদেৱৰ মাধৱদেৱে বিভিন্ন ধৰণে এ বিভি অসমত বিভিন্ন ধৰণৰ তোমাৰ সংস্কৃতিৰ আৱদান আগবঢ়াই থৈ গৈছিল।
হয়।
সেইখিনি যদি অপব্যৱহাৰ কৰি মানুহে তোমাৰ ধন ৰজে সেইটো তোমাৰ কিবা এটা তোমাৰ মানে ভাল নালাগে।
উম আৰু এটা কথা সংস্কৃতিৰ যি বাণিজ্যিক বাণিজ্যিকীকৰণ সেইয়াইও
এয়াইও আমাৰ সংস্কৃতিৰ দূষিত হয়।
কাৰণ পৰা পৰম্পৰাগত যি কলা কৃষ্টি, লোকগীত, নৃত্য আদি এইখিনি কেৱল লাভৰ বস্তু হিচাপে চলে।
হয়।
যাৰ জৰিয়তে তেওঁলোকে মৌলিকতা বা ইয়াৰ ভাবাৰ্থতা নষ্ট কৰি পেলাই।
অ।
সেয়েহে সংস্কৃতিক সংৰক্ষণৰ প্ৰচাৰৰ লগতে ইয়াৰ যিখিনি মৰ্যাদা
সেই মৰ্যদা ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজন।
হয় হয়।
বৰ্তমান ধৰ্মীয় অনুষ্ঠান বা উৎসৱ, পাৰ্বন, সাংস্কৃতিক কাৰ্যসূচী, আদি কেন্দ্ৰ কৰি বৃহৎ বাণিজ্য ক্ষেত্ৰ গঢ় লৈ উঠা দেখা গৈছে। এই বাণিজ্যৰ কিন্তু কিছু ইতিবা বাচক দিশ দেখা যায়। যেনে বহুত লোকে জীৱিকাৰ সুযোগ সৃষ্টি হয়।
হয়।
স্থানীয় শিল্পী আৰু ব্যৱসায়ীসকলে লাভৱান হয়। কিন্তু সমস্যা তেতিয়া হয় যেতিয়া। ধৰ্মীয় অনুভূতি আৰু সংস্কৃতিক ব্যৱহাৰ কৰি মানুহক ঠগা হয়। সেয়েহে ধৰ্ম আমি ভাবো যে ধৰ্মৰ সংস্কৃতিক লৈ বেপাৰ বাণিজ্য সম্পূৰ্ণৰূপে বেয়া বুলি ক'ব নোৱাৰি কিন্তু ইয়াক। সৎ উদ্দেশ্য বা সমাজৰ উন্নয়ন সাংস্কৃতিক সংৰক্ষণ এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব, তেন্তে ই উপকাৰী। কিন্তু ব্যক্তিগত স্বাৰ্থৰ কাৰণে যদি। বা শোষণৰ বাবে ইয়াক ব্যৱহাৰ কৰে তেনে সমাজৰ মূল্যবোধক ই আঘাত কৰিব পাৰে।
এতিয়া বৰ্তমান শোষণৰ কাৰণে তোমাৰ ভাওনা সেইটো কিছুমানে ভাওনা। এটা মূল্য আছে সেইটো বে বেয়া হোৱা নাই।
হয়।
তোমাৰ কিছুমানে শোষণ হয় কিছুমান এনেকুৱা পৰ্যয়াৰ মানুহে সংস্কৃতিত সোমাই আছে যে কিছুমান শোষণ কাৰণে পইচাটো অ মানে উলিয়াবলৈ চাই।
হয়।
এটা এ মানে এখন ভাওনা কিছুমানে ভাওনা দান কৰে তোমাৰ দেখিবলৈ পাওঁ।
হয়।
কিন্তু তাত এনেকুৱা এজন ব্যক্তি সোমাই পৰে যিজনে মানে ভাওনাখন পৰিচালনা কৰিবলৈ নহয়, ভাওনাখন তোমাৰ। ভাওনাখনৰ পৰা তেওঁ যিটো লাভালাভ হ'ব সেইকাৰণে ভাওনাখনত সোমায়।
নিশ্চয়। এয়া আমি এই যিখিনি সমাজৰ। বা বেপাৰী বা বেপাৰী বুলিয়ে ক'ব লাগিব।
হয়।
এইখিনি আঁতৰৰ ক্ষেত্ৰত আমি অহপুৰসৰ্থ চেষ্টা কৰিম যাতে সমাজখন নিকা কৰিব পাৰিম।
হয়।
আৰু এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছো আমি।
হয়।
বাকী তোমাৰ এই টপিকটো লৈ কথা পাতি ভাল লাগিলে।
হয় হয়, মই বোলো তুমি ভাওনাৰ লগত ম তুমি ভাওঁনাৰ লগত যোগাযোগ কৰা মানুহ মই পাইছো তোমাক। আৰু তোমাতকে আৰু বিশেষ মানুহ নহ'ব মোৰ এই টপিকটোৰ ওপৰত কথা পাতিবলে।
হয়।
অৰকা তোমালৈকে মই ফোন কৰিলোঁ।
ঠিকে আছে, ময়ো ভাল পালোঁ তোমাৰ। আমি যিখিনি কথা পাতিলো তাৰ পৰা তোমাৰো কিছু লাভৱান হৈছে, মইয়ো লাভৱান হৈছো।
হয় হয়।
বাকী আজি ইমানতে সামৰিচো আৰু।